আপুনি ঠিকা কামত। ফোন কৰিছিল সেইদিনাখন মাজতে মানে, ল'ম বুলি কৈছিলে ঠিকা এটা।
অ' ল'ম বুলি ভাবিছো ঠিকাটো।
ঠিকাৰটো তাৰ মানে, আপোনাৰ হেয় আ' টেনদাৰ টেনদা মাৰিব লাগিব। টেনদাৰ। আপুনি কেতিয়া মাৰে বা।
অ' কাইলে মানে মাৰি দিওঁ নেকি?
টেন্দাৰটো মাৰিব লাগিছিল, তেহে তেন্দায়। তুম হয় যদি, আমি পাৰ্নাৰশ্বিপত কামটো কৰা হয় ৰাস্তাৰ। ৰাস্তাটো বেছি নহয়, ধৰ আপোনাৰ কিমান চাৰি। কিলোমিটাৰ মানৰ দিশৰ ৰাস্তা। তাকেহে সেইটো মাৰি দিয়া হয়, আপোনাৰ আগবাঢ়িল আগত। তেওঁ, নিজৰ পইচাই দি ইনভেষ্টমেটো কৰি লৱ লাগিব। আপোনাৰটো এইটো চৰকাৰী হেৰিটো আপোনাৰ টেন কমপিলিত। পোৱাৰ পিছত ৰাস্তাটো আপোনাৰ ভি হেৰিয়ে ভেৰিফাই কৰাৰ পিছত চোৱাৰ পিছতে আপোনাৰোটো হেৰি দিব ন', পইচাটো সোমাব ন'।
অ' সেইটো সেইটো গম পাইছো বাৰু অ।
পইচাটো নোসোমাই ন? হেইটো কথাটো তাকে হেৰি কৰিব লাগিছিল, এনে আপুনি এ। শিল চিল এইবিলাক বালি, ক'ৰপা আ‌নিম বুলি ভাবিছে। ৰাস্তাটো কাৰণে?
এই, আমাৰ লগৰ এটাই মানে বিজনেচ কৰে হে, এনেকা শিল বালি তাৰ পা কণ্টেকটো কৰো নেকি মই,
অ'তাৰ পাই কৰিব নেকি শিল-বালি? আপুনি, ঠিকে ভাবিছে বাৰুতে বেয়া ভাৱ হোৱা নাই, তাকেই গাড়ী তাকেই জেচিপি, জাম তাৰ এইবিলাক, ঠিক কৰিছে নে এইবিলাক। মানে, কৰিব লাগিব?
খালি মই কল কৰিলে হ'ল, কাইলৈ কাম আছে এতিয়াই গুচিনে গুচি যাব এতিয
অ' হয় নেকি? ঠিক কৰা আছে নহয়, তাকেই মইও ভাবিছো আপ আপোনাৰ লগতে মিলিজুলি দুয়োটাই কামটো কৰো, দুয়োটা প্ৰফিট উলাব। কালি এইটো, এটাই কেছ বেয়া জানে নাই, তাৰমানে পইচাটো সোমাওঁতে বহুত দিন লাগে। পইচা বহুত দিন লাগে মানে এইটো চৰকাৰ সকাম ৰ আপোনাৰ ঠিকাটো কৰাৰ পিছত ৰাস্তা ইঞ্জিনিয়াৰ চাব আহিব, ভেৰিফিকেশ্যন কৰিব ভেৰিফিকেশন ৰাস্তাটো কমপ্লিট হ'ল নে নাই, এইবিলাক চব কৰাৰ পিছতহে আপোনাৰ এইটো হেৰি কৰিব ন? তাকে ভাবিছো। তাকে ভাবিছো ৰখক তাৰ ঠিকাাতো দুইটাই কৰিম বুলি ভাবিছো কিন্তু পইচাও লাগিব ন ভালে
লাগিব লাগিব পইচা লাগিব।
এটা এপ্লাই কৰিছো বাৰু এতিয়া
উম উম উম
অ তাৰপান আপুনি আপুনি ইভে ইনভেষ্টমেণ্টটো কিমান কৰিব বা আপোনাৰ আপো সটোথা দুইট মিল আধা আধা ফিফটি ফিফটি কৰিব আুনি কিমান দিব
মই পাঁচ লাখ দিব পাৰিম বাৰু
পাঁচ লাখ দিব পাৰিব ন
অঁ অঁ
তাকে মই লোনটো এপ্লাই কৰিছো লোনটো হৈ গ'লে বুজিছে কামটো আমাৰ হৈ যাব আৰামত
কামটো হৈ যাব হৈ যাব এ কাম এ কামটো হৈ গলে দুয়ইটাৰে ভাল হ'ব এতিয়া
দুইটাই ভাল হব ভালেখিনি পইচা ওলাব উম বুজিছে
উম গম পাইছো বাৰু কামতটো এতিয়া পৰহৰ পৰা ষ্টাৰ্ট কৰি দিওঁ না নেকি
পৰখি পৰা ষ্টাৰ্ট কৰিব পাৰি কিন্তু দিন বাৰটো ভালকৈ চোৱাই চিটি লওঁ নেকি
অ দিন দিন দিন বাৰটো চোৱাই চিটি লব লাগিব বাৰু উম দিন বাৰ চোৱাব লাগিব চোৱাব লাগিব
দুইটাই কৰো নেকি কামটো মিলি জুলি কৰিলে ভাল ন সেইটোৱে কথা আৰু তাকে আপুনি জনাব মোক কথাবিলাক এনেকে তেনেকে
অ জনাম জনাম নিশ্চয় জনাম
জনাব আৰু বাকী এইটো কি বুলি কয় আপুনি এপ্লাই হেৰি এইটো কি বুলি কয় ক'ত হেৰি কৰিছিলে এইটো কামটোৰ কাৰণে মই আজি ছাৰে ক'লে অফিচত যাওঁতে ম ছাৰে ক'লে আৰু এজনে টেণ্ডাৰ মাৰিছে তাকে মই কৈছো অ', কোনে মাৰিলে বা কৈছে আপোনাৰ তাৰমানে তাৰ পৰাই ফ ফোন নম্বলো ছাৰৰ পৰাই ছাৰে মই তাকে ভাবি ছাৰক কৈছো যদি তেওঁ যদি মানে দুইটাই মিলজুলিয় কামটো দিব পাৰি ন। এতিয়া টেণ্ডাৰটো আপুনি পালে বা মই পালেও দুইটাই মিলি জুলি কামতটো কৰিলে দুইটাৰ কাৰণে ভাল।
মি পাৰ্নাৰশিপত কৰি পাৰিম আৰু
অ সেইটো ভাল।
ঠিকে আছে
অ আপুনি বাকী মোক জনাব কথাবিলাক কি কৰিব কি নকৰে।
আহ জনাম জনাম জনাম এইটোতে জনাই দিম তেনেকে মোৰ মানে বেলেগ বিজনেচ এটা আছে
কি হয় বিচনেছ
এয়া মোৰ এনে গাড়ী চাড়ী আছে এনেকা। অ মোৰ এইয়া ট্ৰেভেলাৰ চাৰিখন আৰু বাছ দুখন আছে।
বাছ দুখন আছে ন কি এইখন কি লাইন কিহৰ মাৰে?
এই নাইট চুবাৰ নাইট চুবাৰ দুখন আছে ৰাতি ৰাতি লাইন মাৰে উম। এয়া তেজপুৰতটো গুৱাহাটী এনেকে যায়।
তেজপুৰো গুৱাহাটী ন ঠিকে আছে তেজপুৰ সুু গুৱাহাটী আৰু বেলেগ লাইন নামাই নেকি অ, অ, অ
অ ট্ৰেভেলাৰ এখন আমাৰ ওচ এনে চলে বাৰু ওচৰতে এনেকে ওচৰে পাজৰে
চলে ন ঠিকে আছে আৰু এইটো কি বে বেচিব নেকি বাছ চাছ।
বাছ চাছটো এতিয়া বেচা মোৰ এতিয়া মনতটো নাই বাৰু আপু তোমাক কি লাগিছিল নেকি?
মানে অ বাছখন বাছ এখন বহুত দিনৰ পৰা কিনিম কিনি ভাবি আছো মানে নতুন কিনিবলৈ হু ইমান পইচা নাই ন। ছেকেণ্ড হেণ্ড যদি ভাল যদি ছেকেণ্ড হেণ্ড ভাল এ কমত পোৱা হয়
অ মোৰ মানে লগৰ এটা চিনাকি আছে সি মানে বেচো বেচোকে আছে বাছ খন।
আহ
তাক মানে মই ফোন কৰিব লাগিব
যদি ছেকেণ্ড হেণ্ড ভাল এখন বেচা হয়।
এটা কা এটা কাম কৰো নেকি তাৰ নাম্বৰটো মই আপোনাক দি দিউ আপুনি কথা পাতি ল'ব।
অ দি দিব দি দিবচোন হোৱাটছএপ এইটো নাম্বাৰাতে হোৱাটছআপ আছে মোক কৰি দিবা নাম্বাৰটো মানে বেছি দামৰো নালাগে মানে মোক হেৰি লাগে আল্ট্ৰা এখন লাগে আল।
অ মই, মই দামতো মিলাই দিম কিবা
অ ল তেজপুৰতটো লখিমপুৰ শিৱসাগৰ এইবিলাক মাৰিলে হয়। মানে কিমান আৰু এই ঠিকা থুপুলিৰ ওপৰতে থাকিব বুজিছে ঠিকা কেতিয়াবা ধৰ পাও। পাওঁ নাপাও পালেও পইচা বহুত দেৰিকে হয় নাই এটা কামতে যদি লাগি থাকিব নোৱাৰো ন।
অহ, সেইটো হয়। বেলেগ বিজনেছ এটা চল
ব লাগিব না উম কিছ নকাললে আজিকালি জানেই পইচা কেনেকুৱা লাতুৰি সেয়া হৈছে।
সেইটো, সেইটো সেইটোৱে
চিলিণ্ডাৰ এইবিলাকৰ দাম আজিকালি পেট্ৰলৰ দাম বা আহ গেছৰ দাম গেছৰ পেট্ৰলৰ মানুহৰ, পেট্ৰলৰটো মানুহৰ হাহাকাৰ হৈ গৈছে ইমান দাম বাঢ়িছে। কবালৈ যাব লগীয়া হলেও চাই চিতি যাব, চাই চিতি যাবলগীয়া হৈছে।
অ', অ', সেইটো হয় সেইটো হয় বাৰু।
অ', তাকেই, আপুনি ক'ব কেতিয়াপা কামটো আৰম্ভ কৰে।
আহ কম কম নিশ্চয় কম দিয়া। তুমি বাছখন মানে কেটিয়ামানে ল'ম বুলি ভাবিছা?
হা?
বাছখন তুমি কেতিয়া মানে ল'ম বুলি ভাবিছা?
বাছখন মানে মই লোন এটা এপ্লাই কৰিছো লোনটো হ'লে লৈ ল'ম বুলি ভাবিছো।
অ' মিনিমাম কিমান দিন লাগিব এনে?
কিমান দিন মানে লনটো মোৰ এই নেক্সট উইকত হেৰি হৈ যাব বুলি কৈছে।
অ, অ, অ।
হেৰি হৈ গ'লে তাৰমানে বাছখন লৈ আনিম আৰু দুদিনমানৰ পিছত। বাছখন কমত হৈ যদি কৈ দিব।
অ', মই ঠিক কৰি দিম ঠিক কৰি দিম অ' ম
তাকে পৈছো সেইটোৱে আৰু কথাও শুনা
সেইয়া আৰু পিছে ভাত চাত খালে নে নাই?
ভাতছাত মই খোৱা নাই এই এই মাত্ৰ এই আহিছোৱে বুজিছে কাম এটাৰ পা। এ বহুত টেনচন বুজিছা এইয়া গাড়ী ই এম আই তাৰ পিছত হোম লোন এইবিলাক বহুত আছে বহুত টেনচনে এইবিলাক কৰি ফুবলগীয়া।
অ, অ, অ, সেইটো হয় বাৰু।
সেইয়াই আৰু এ পইচা - পাতি বহুত লাগ গেন এই আমাৰ দেউতাও বেমাৰ হস্পিতালত আছে।
অঁ, পিয়ে কি বেমাৰ হ'ল পিছে তোমাৰ দেউতাৰ?
হৈছে আৰু আপোনাৰ তেনেকে ক'বলৈও বেয়া লাগে দিয়ক। চোন অঁ অৰে বহুত পইচা গৈ আছে বুজিছে, সেয়া ই এ মাহ আজি এদিনত চৌবিশ হাজাৰ টকা দি আহিছো, তিনি দিনৰ হেৰিয়াত থৈছে আই চি ইউত থৈছে। অঁ, সে বহুত কথা, পইচা পাতি বহুত লাগে এ লোন তো যদি হৈ যোৱা হয়, বহুত খিনি ৰেহাই পালো হয় তাকে ঠিকাটো মাৰিব লগীয়া ভা ভাবিব লগীয়া হৈ গৈছে বুজিছে, এটো মাৰিবলৈও মানে বহুত পইচা, গোটা পইচা এটা লাগিব ন'? এনেকেটো সৰু সুৰাকে মাৰিব নোৱাৰিম। সেইটোৱে আপোনাক মই সেইটো কাৰণে ওকলেও মাৰা নাই আপোনাক সেইটো কাৰণে কথাটো পাতিলো আপোনাৰ লগতে জ্বৰ দুইটা মিল জুলি কৰিলে আধা, আধা হ'লে মোৰো অকণ সকাহ হ'ব
অ', এইটো হয়, বাৰু
সেইটো কাৰণে আপোনাক জনালোঁ আৰু কথাবিলাক।
উম, ঠিকে আছে একো নাই উম, উম। পিছে তুমি কাৰ, চাৰ বৰ্তমান লোৱা নাই নি
কাৰ, চাৰ আছে এখন ব্ৰেজা
ব্ৰেজাখন লৈছা নেকি?
ব্ৰেজাখন হ'ল দুবছৰে হ'ব হ'ল লোৱা। সেইখনৰ ই এম আই মাৰা নাই বুইছা। মাহেকত তেৰ হেজাৰ টকা, মাহেকত তেৰ হেজাৰ কৈ এইখনেই বাৰ বজাই দিয়ে আমি চাকৰি ক'তনো কৰোঁ, আৰু চাকৰি, বাকৰি, বিজনেছ কৰা মানুহ কোনোবা মাহত পইচা নাপ পাওঁ, কোনোবা মাহত বেছিকৈও পাওঁ, কোনোবা মাহত এটকাও নাথাকেহে বহুত টেনচন হৈ যায় বুইছা। কোনোবা মাহত ধাৰ কৰিবলগীয়া হৈ যায়।
অ', এনেকা হয়ে কি কৰ আৰু পইচাবোৰ নাটনি যায় এনেকাত
নাটনি হয়, মানে কি কৈছা আৰু কি ক'ম আৰু, তোমাৰ ক'লো হয়, আৰু দিয়া বহুত কথা আছে বুইছা।
অ', সেইটো হয় বাৰু।
উম। এইয়াই আৰু বাকী ভাত, পানী খালানে নাই?
মই ভাত পিছে খোৱা নাই এফালে ওলাই আহিছোঁ মানে।
পিছে তোমাৰ ঘৰ ক'ত?
মোৰ ঘৰ এইয়া আগত গৈ ৰাইট চাইডে সোমাই গ'লে হ'ল।
অ', হয়, নিকি?
অ', অ'।
বাকী তোমাৰ এয়া বিজনেছে নে, কিবা বেলেগ বিজনেচো আছে?
নাই সেইটো বিজনেছে আছে, বেলেগ বিজনেছ নাই বাৰু এতিয়া বৰ্ত
অ', ৰ্মিং কৰিবা নেকি? মই মানে ফাৰ্মিং কৰা মাথা মাৰি আছোঁ ব্ৰইলাৰৰ
অ', মই খুলিম বুলি ভাব
মানে ফাৰ্মিং মানে মোক কোম্পানীৰ এটাৰপৰা অফাৰ আহিছিল মানে তুমি যে, ব্ৰইলাৰ ফাৰ্মখন খুলিব লাগে এটা ধুনীয়া জেগাত মানে কোনো পৰিৱেশ মানুহ কমপ্লেইন নক পোৱা জেগা এটাত ব্ৰ'ইলাৰ ফাৰ্মখন খুলি তুমি হেৰি কৰিব লাগে, বাকী কোম্পানীয়ে ব্ৰ'ইলাৰ সুমিয়াব খু আদি দানাৰ পা চব কোম্পানীয়ে দিব তোমাৰ মাহেকত ফ'ৰ্টি ফাইভ থাউজেণ্ড কৈ দিব। তুমি খালি অকল চাব লাগে আৰু পুহিব লাগে। তাৰপিছত তা তাৰপিছত ডাঙৰ হোৱাৰ পিছত দুমাহ এমাহৰ পিছত, দু-এমাহ ডেৰমাহৰ পিছত তোমাৰ কাম, ব্ৰ'ইলাৰ আকৌ লৈ যাব নিজে আকৌ নিজে ষ্ট'ক ভৰাব সেই কোম্পানীয়ে কৰিব চব খালি তুমি খালি ফাৰ্ম সোমবাৰে দিব লাগে।
অ', হ'ব বনাই দিম বাৰু।
অ', সেইবিলাকে কথা আৰু। পাটাশেও পাৰি কিন্তু মই অ', মোৰ খালি ভাল জেগা এটা নাই বুজিছে, মাজতে এটা গাহৰি ফাৰ্ম খোলোতে ঘ-ঘৰৰ ওচৰ মানুহে কমপ্লেইন কৰি লে গাহৰি খোলা কাৰণে বুইছা, মানে ভাল জেগা এটা লাগিছিল মানুহ চানুহ নথকা।
অ', মোৰ জেগা এটা আছে বাৰু এনেকা গাহৰি ফাৰ্ম খোলা, খুলিবা নেকি তাত? উম, আছে আছে
অ', খোলা যদি কোৱা মই কাইলৈ জেগাটো অকণ চাফ চিকুণ কৰি দিমগৈ
চাফ-চিকুণ মানে তেনেকে নুহ'ব, ওচৰে-পাজৰে মানুহ আছে নেকি ঘৰ ওচৰত?
মান-মানুহ নাই মানুহ একদম নাই।
অ', মানে কমপ্লেইন কৰা জেগা নহ'ব নহ'লে তাৰ মানে কমপ্লেইন কৰিলে বহুত অসুবিধা বুইছা আজিকালি মানুহৰ এইগাল মানুহে দেখিব নোৱাৰে না।
সেইটোৱে মানে এতিয়া গৰু কৰিলে দেখিব নোৱাৰে এতিয়া কি ক'ব আ
সেইটোৱে আৰু তাকে মই ঠিকা টুপলি মাৰি থাকোঁ এইবিলাক সেই মানুহৰ চকুত পৰে কিমান এয়া এতিয়া ৰাস্তাতটো কাম কৰিব লাগিছিলে টো পইচা আহিছে তোমাৰ চাব্বিশ লাখ টকা এই ৰাস্তাটোত।
ছাব্বিছ লাখ ন।
আমি যদি পোন্ধৰ মানটো ৰাস্তাটো ক্লিয়াৰ কৰিব পাৰোঁ।
তে হৈয়ে যাব।
ঘাৰু আমাৰ আহিয়ে আছে। দেখে-দেখা দেখি দুইটা আধা আধা কৰিলেও ভালে খিনি লাভ এটা ওলাব আৰু, অ', ধুনীয়া ওলাব তাকে ৰখা টেণ্ডাৰটো কোনে পাই ৰখা আৰু এজনে মাই যে, সেই মানুজনে পালেতো দিগদাৰে আছে এনে তুমি বা মই পালেতো দুয়টাই মিলি, জুলিয়ে কৰিব পাৰিম না।
দুইটাই পাৰ্টনাৰশ্বিপতে কৰিব বেলেগে এটা পালে বেয়া হ'ব কথাটো এতিয়া।
বেলেগ এটা পালে কাহিনীটো বেয়া হৈ যায় না, সেইটো কাৰণে বুইছা। এই বহুত কথা আহি পৰে এইবিলাক অ', আজিকালি এই বহুত এইবিলাক দিগদাৰ এইবিলাক কামত। পইচা, পইচা পৰা আদিলৈ এয়া আকৌ পইচা খোৱাব লাগিব টেণ্ডাৰটো পাবৰ কাৰণে সেয়া আছেই লেঠা আৰু
পইচা খোৱাবই লাগিব পইচা কাম হ'লে পইচা খুৱাবই লাগিব।
বা, আজিকালি অফিচাৰে খাওঁ, খাওঁকে থাকে আজি যুগ আৰু কি ক'বা আৰু বুইছা। এয়াই তাকে আকৌ এইগাল আছেই লেঠাই ইঞ্জিনিয়াৰ, চাব ইঞ্জিনিয়াৰ চোৱাৰ পিছত এপুভ কৰিব, এপ্ৰুভ কৰাৰ পিছত তোমাৰ তাৰপিছত চেংচন হোৱা দে-দেৰ-দেৰ মাহো নহয় আধা মাহ টুৱেণ্টি দিন-টুৱে এমাহ ওচৰা ওচৰি পিছত তোমাৰ পইচা সোমাব। বহুত লেঠা বুইছা।
বহুত লেঠা এইবিলাক লেঠা, ৰিচকি অহ, সেইবিলাক হয়, বাৰু।
কৰিবলৈ ভয়ে নহয়, আহ, নহ'লে উপায়ো নাই নহয়, কি কৰি খাবানো? এ, বেলেগকে চাকৰি বাক কৰি নকওঁ বেলেগ এনেকুৱা দোকান বজাৰো নাই, তাকে মই এখন আৰু এটা মাথা মাৰি আছোঁ। যদি লোনটো হৈ যায় নহয়, বয়ে বৈ নহ'লে ফাৰ্মিং কৰিম, নহ'লে